হেল্ল' অঁ শুনিছানে তুমি
অ শুনিছো শুনিছো কোৱা
উম শুনিছা ন বাকী খবৰ খাতি ভাল তোমাৰ
অ খবৰ পাতি ভাল দিয়া তোমাৰ কোৱা
অঁ মোৰো ভালেই আছোঁ ৰবা তোমাৰ এতিয়া এনে গধূলি গধূলি তুমি এনে তুমি টোপনি টোপনি নি যোৱা নেকি গধূলি
অ মানে মই দুপৰীয়া মানে আৰু অ সাৰ পাওঁ মানে মানে দুপৰীয়া মানে ঘুমাই যাওঁ
মানে তুমি ভাত চাত খাই কিনে সোমাই যোৱা আৰু
অ ঘুমাই যাও আৰু এতিয়া বৰ্তমান ঘুমোৱা নাই বাৰু টোপনীয়া অহা নাই ৰবা
টোপনি আহিলেহে মানে তুমি শোৱা আৰু ন
অ আৰু গধূলি এনে আৰু ওলাই যাওঁ ক'বাত তেনে লগৰ লগত
হয় হয় হয় সেইটোৱে দিয়া মোৰো সেনেকুৱাই মানে অকণমান ক'বলৈ গ'লে ভাত চাত খাই মানে একদম মানে গাটো মানে জথৰ কৰি ধৰে আৰু একদম মানে টোপনি টোপনি আহি যায় আৰু
টোপনি টোপনি আহি যায় আৰু
অ অ বাকী তোমাৰ এনে হেৰি মনত আছে আছেনে আমাৰ যে কলেজত যে আমি যিহেতু দু দুয়োজনে একেখন কলেজতে পঢ়োঁ
অ হয় হয়
তাতে মানে তোমাৰ যে এই যে তোমাৰ যে হেৰিবোৰ যে হৈ যে প্ৰব্লেমবোৰ যে হৈ যায় যেনেকৈ আমাৰ কলেজত এক্স টে চি হয়
অ হয় হয় হয় হয় হয়
ওপৰত কিবা ক'ব বিচাৰিবা নিকি
অ মানে আমাৰ টেস্কে টেকৰেচিয়াম আমাৰ কলেজত বহুত ধৰণৰ মানে হয় আৰু
হয় হয় তুমি নাম গিতা নাম গিতা নাম গিতা কৈ যোৱাচোন এটা এটাকে
অ মানে আমাৰ আগতে তোমাৰ হয় টেকৰেচি হয় এস্কটেচি হয় উদ্ভৱ হয় আনুুৱা হয় আৰু বহুত ধৰণৰ মানে প্ৰগ্ৰাম হয় আৰু গম পাইছা
হয় হয় মানে টেকৰেচিটো মানে তোমাৰ ক'বলে গলে মানে অকমান মানে টেকনিকেল টাইপৰ মানে গম পাইছা নাই সেইটো মানে টেকনিকেল টেকনিকেল প্ৰগ্ৰেম মানে সেইটোত মানে তোমাৰ ক'বলে গ'লে তোমাৰ মানে তাতে মানে ৰ'বট চবট যে আহে যে
উম হুম হুম হুম
ৰবট আহে তাৰপাছত ড্ৰন চ্ৰন উৰাই মানে সেনেকুৱা টাইপৰ মানে গম পাই যেনে যাতে আমাৰ ছাত্ৰক কলেজৰ ছাত্ৰ ছাত্ৰীবোৰে শিকিব পাৰে আৰু বস্তুবোৰ হয় আৰু এক্সটেছ এক্সটেচিটো কি আছিলে বা সেইটো তুমি কোৱাচোন একবাৰ
হয় এটো মানে এস্ক টিছ একস্টেচিটো হল মানে আমাৰ কলেজৰ চবতছে ডাঙৰ আৰু গম পাইছা চবতচে ডাঙৰ প্ৰগ্ৰেম বুলি কৱা যায় আৰু ইয়তে মানে বহুত ধৰণৰ ডাঙৰ ডাঙৰ গায়ক আহে
হয় হয় হয় হয়
অ এতিয়া মানে যোৱা বছৰৌ আহিছিল আমাৰ এ কি কয় ইটালীত আছিল তোমাৰ ইটেলিয়ান আছিল মানে তাৰ মা তাইৰ নাম মানে অলি আছে গম পাইছা
হয় হয় হয়
তে মানে তেওঁ আছিল আৰু মানে বহুত ডাঙৰ আৰু গা কি কয় তোমাৰ সেই গায়কে বুলি আৰু ঠিক আছে
হয় হয় হয়
ছিল আৰ মিউজিচিয়ান আছিল মানে
হয় হয় মানে ডি জে টাইপৰ আছিল আৰু
ডিজে টাইপৰ অ হয় হয় ডি জে টাইপৰে আছিল তোমাৰ সেই তে তেওঁ আহিছিল মানে আৰু বহুত মানে ভাল লাগিল আৰু তেওঁ আহিছে আৰু গম পাইছ
আমি মানে দুয়ো একেলগে আমি চবেই মিলি কেনে নাচিছিলো আৰু তেওঁৰ গায় গানবোৰত
ইমান নাচিছিলো আৰু আৰু মই তোমাৰ সে কি কয় এক্সটেচিত তোমাৰ মই ভাগো লৈছিলো ৰবা এটা আ অ ৰেম্পত
তোমাৰ সেই তোমাৰ সেই ভাগ লোৱা প্ৰতিযোগিতাটোৰ মানে কাহিনীবোৰ কোৱাচোন এটা এটাকে মানে
ভাগ লোৱা প্ৰতিযোগিতাৰ কাহিনীটো হ'ল তোমাৰ মই ৰেম্পত এ এটা ইংৰাজীত শব্দ এটা আছে ৰেম্প উৱক বুলি জানাই
হয় মানে তোমাৰ এই খোজ যে কাঢ়ে যে মানে হেৰিত কাৰ্পেট
তোমাৰ ষ্টেজত মানে খোজকাঢ়ে আৰু
হয় বেলেগ বেলেগ
উম অ হয় হয় তে তাতে মানে মই দৰা বনিছিলো আৰু
দৰাবোৰ নিছিলা ঐ বাপৰে বাপ ৰে তো তোমাক বহুত ভাল দেখা হৈছিল চাগে তাত
অ ভাল দেখা হৈছে আৰু ৰ বহুত লগৰে কৈছিল আৰু বহুত ভাল দেখা হৈছে
হয় হয় হয় আমিও শুনিছো মানে তোমাৰ মই চাব গৈছিলো ৰ'বা তোমাৰ প্ৰতিযোগিতাতটো
অ হয় নেকি
তোমাৰ তোমাৰ প্ৰথম যোনটো হেৰি আছিল প্ৰথম প্ৰতিযোগিতাটো আছিল ন ষ্টেজত যে প্ৰথমবাৰ উঠিছিলে তেতিয়া মই গৈছিলোঁ মানে তোমাক চাবৰ কাৰণে
অ চাইছিলা নেকি ৰ
হয় হয় হয় তুমি কোৱাচোন নিজৰ প্ৰতিষেধিখিনি
অ মই মানে তই মানে কৈছিলো আৰু মানে তাৰ আগতে মানে তোমাৰ পাঁচ দিন মান বমান সেই হৈছিল আৰু প্ৰেক্টিচ হৈছিল আৰু
হয় মানে তাতে তুমি মানে প্ৰেক্টিচ কৰিছিলা আৰু
প্ৰেক্টিছ কৰিছিলো আৰু তাৰপিছত আমাৰ আছিল ত বাজেটা আছিল সিহঁতে মানে শিকাইছিল আমাৰ
হয় হয়
তাৰপিছত আমি সে কৰিলো আৰু খোজকাঢ়িলো মানে বহুত ভাল লাগিল আৰু মানে বেলেগ এটা অনুভৱ এটা পাই গম পাইছা
হয় হয় মানোনে নতুন নতুন বস্তু
অ নু নতুন নতুন বস্তু বোৰ শ কিু মানে সেই মোৰ প্ৰথম এটা প্ৰতিয প্ৰতিযোগিতা আছিল যে মোৰ
হয় আৰু মানে মই এটা কথা ক'ব বিচাৰিম আৰু তোমাক
উম উম
মানে তুমি এতিয়া যে তুমি যে ষ্টেজত যে উঠিছা যে
হম হুম হুম
তোমাৰ মানে ষ্টেজত উঠাৰ লগে লগে তোমাৰ যোনটো ভয় এটা থাকে ন ষ্টেজত
অ হয় হয় হৈছিল মানে ভয়
হয়তটো মানে এতিয়া মানে তোমাৰ নোহোৱা হৈ যাব গম পাইছ না যিহেতু তুমি এতিয়া এতিয়া এতিয়া যিহেতু তুমি একবাৰ তুমি ষ্টেজত প্ৰতিযোগিতাত ভাগ ল'লাই তুমি ষ্টজৰ প্ৰতিযোগিতাত সেই কাৰণে তোমাৰ মানে সেই ভয়টো মানে নোোৱা হৈ যাব পছা এতিয়া তুমি আন আন এতিয়া আমাৰ যোনটো অহা বছৰ আমাৰ আহি আছে েম তাৰে অহা বছৰ া ম একদম তুমি প্ৰতিযোগিতাত ভাগ ল'ব পাৰিবা তেতিয়া তুমি জিকাৰ জিকাৰ জিকাৰ তোমাৰ হেৰিয়ও প্ৰতিক আছিলে চান্সটোও বেছি হৈ যায় মানে
চান্সটো বেছি হৈ যায় সেইটোোৱে
হয় হয় তুমি এইটো কথাত মানে কি বুলি ভাবা আৰু
সেইটোত মানে আৰু তোমাৰ মানে কৰিব লাগে চব ছাত্ৰ ছাত্ৰী সকলক মানে ভাগ ল'ব লাগে আৰু নতুন নতুন বস্তু শিকিব লাগে
হয় হয় তোমাৰ অকল এই ফেচ হেৰি কি আছিলে তোমাৰ খোজকাঢ়া বুলিয়ে নহয় তাত তাতে আৰু বহুত বিভিন্ন ধৰণৰ তোমাৰ হয়নে হয় হয় হয়
খোজ কঢ়া বুলে নহয় তুমাৰ বহুত ধৰণৰ আছে তুমি নাচিব পাৰা গান গাব পাৰা
হয় মানে নিজৰ আৰু যোনটো তোমাৰ টেলেণ্ট বুলি যে কৈছে
অ হয় হয় হয় হয়
দেখাব পাৰে আৰু।
দেখাব পাৰা আৰু?
হয়, হয়।
অ'! সেইটোৱে আৰু মানে, বহুত ভাল লাগে আৰু! বহুত ধৰণৰ মানে, গায়ক আহে। আৰু বহুত মানে, ল'ৰা মানে, ছাত্ৰ-ছাত্ৰীসকলে যাতে, আহি যায়। মানে, বহুত মানে নাচে।
অ'! না নাচে-বাগে সেনেকে আৰু। হয়! আৰু মইতো শুনিছোঁ! ইয়াতে মানে, বিহু-চিহু হয় আৰু হয়নে, যিহেতু অসমতে আছে, কলেজখন।
অ'! হয়, হয়, বিহুও হয় আমাৰ। সেই টাইমতে মানে, বিহু-চিহু হয় আমাৰ, গম পাইছা? এ, বহুত ভাল লাগে আৰু!
তোমাৰ মানে, ল'ৰা-ছোৱালীবিলাকে নাচে আৰু একেলগে মিলি-জুলি কিনে, তোমাৰ ঢোল বজায়, তাল বজায়।
তাকেই, তাকে।
এতিয়া, আমি যিহেতু অসমত থাকোঁ, বিহুটো মানে, মানে, আমাৰ এনেকুৱা হৈ গৈছে যে, বিহুটো হ'ব, থাকিবই লাগিব মানে, প্ৰগ্ৰেমত। এতিয়া মানে, বিহুটো যেতিয়া থাকে মানে, তেতিয়া মানে, গাত মানে, এটা মানে, উল্লাহ আহি যায় আৰু। গম পাইছানে? মানে, গাটোৱে কিবা নাচো-নাচো টাইপ লাগি যায়, একদম।
অ'! সেইটোৱেতো নাচো-নাচো তাত, নিজে-নিজে আহি যায়।
নিজে, নিজে আহি যায় মানে, একদম অ'! আৰু মানে, ভালোঁ লাগে মানে, বিহুটো চাই কিনে। এতিয়া মানে, আমাৰ কলেজত যিহেতু, যি সেৰি, দেশ তোমাৰ মানে, বিভিন্ন তোমাৰ সেৰি, কি আছিলে? দেশ বুলি ক'ব নাযাওঁ মই, বিভিন্ন তোমাৰ জাগাৰ পৰা মা সেৰি আহিছে মানে।
অ'! হয়, হয়, হয়, হয়।
ত' এতিয়া, কিছুমানে বিহাৰৰ পৰা আহিছে, কিছুমানে, ধৰি লোৱা তোমাৰ ৱেষ্ট বেংগল, কিছুমানে তোমাৰ, দিল্লী, হায়দৰাবাদ এইবোৰ জেগাৰ পৰাও আহিছে। সেইকাৰণে, সিহঁতে আমাৰ কলেজত আহি কিনে, আমাৰ যোনটো, সেৰি, কি আছিলে! আমাৰ যোনটো, নাচ-গান এইবোৰ।
উম!
এইবোৰ সিহঁতে, নিশ্চয় শুনিব পাৰিছে।
নিজক শুনিব পাৰিছে আৰু দেখিছে! অনুভৱ কৰিছে আৰু।
কৰিছে, সেই অনুভৱ কৰাটো মানে, আমাৰ কাৰণে মানে, আমাৰ কাৰণে মানে, কিমান এটা গৰ্বৰ, মানে কি আছিলে? কথা আৰু মানে, গম পাইছানে? আমাৰ যে, সংস্কৃতিটো সিহঁতে, বুজি পাইছে!
বুজি পাইছে আৰু।
লৈছে আৰু আমাৰ সংস্কৃতিটো মানে, সেয়াই আৰু। মানে, সেনেকে হ'লে মানে, ভাল লাগে আৰু! আমাৰ নিজৰোঁ ভাল লাগে! আৰু আমাৰ সংস্কৃতিটোত দেখাই কিনেও সিহঁতক ভাল লাগে আৰু!
অ'! হয়, হয়, হয়।
আৰু সেনেকুৱাও নহয়। আমাৰ কলেজত যিহেতু, বাহিৰৰ মানে, ল'ৰা-ছোৱালীও আহিছে। সিহঁতেও মানে, সিহঁতৰ নিজৰ-নিজৰ সংস্কৃতিৰ নাচ-গান সেইবোৰ দেখায়, হয়নে নহয়?
হয়, হয়, হয়।
এতিয়া, তোমাৰেই যিহেতু, বহুতো লগ আছে চাগে! হয়নে নহয়?
হয়, হয়! আছে, আছে, আছে।
সিহঁতে মানে, এই দেখাই কিনেও মানে, ভাল পাব! এই নিজৰ সংস্কৃতি, হয়নে নহয়?
উম।
মানে সিহঁতে মানে এনেকুৱা ভাবিব নালাগে যে সিহঁতে ক'ৰবাত পৰৰ। জেগাত আছে চব নিজৰ জেগাই মানে আৰু সেনেকৈ ভাবিলে ভাল হয় আৰু।
উম ভাল হয় ভাল হয়।
হয় হয় এতিয়া মানে মই আৰু ইয়াত অ কোৱাচোন।
বাকী মানে তোমাৰো তুমি য'ত থাকা তাতেও বোলে বহুত ডাঙৰ। সে হৈছিল তোমাৰ আৰু প্ৰগ্ৰামটো।
মইতো এতিয়া বাৰু হেৰিত থাকো কি আছিল আই আই। বুলি যে কৈছে।
অ অ জানো জানো জানো।
তাতে মানে এটা আলচাৰিংগা নামৰ মানে প্ৰগ্ৰেম এটা হয়।
আত্ছা।
সেইটোত মানে তোমাৰ সেইটোত। মানে ক'বলৈ গ'লে বহুত ডাঙৰ প্ৰগ্ৰেম আৰু আমাৰ যোনটো নৰ্থ ইষ্ট হয় ন।
উম হুম হুম।
তাৰে মানে নৰ্থ ইষ্টৰ চবতকে ডাঙৰ কলেজৰ প্ৰগ্ৰেম আৰু কলেজৰ ভিতৰত চবতকে নয়। তাতে চবতকৈ ডাঙৰ প্ৰগ্ৰেম হয় নৰ্থ ইষ্টত সেইটোত। মানে তোমাৰ বিভিন্ন কলেজৰ পৰা মানে ছাত্ৰ ছাত্ৰীবোৰ আহে।
উম।
অকল আমাৰ সেইখন কলেজে নহয় বিভিন্ন কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আমাৰ কলেজৰ পৰাও তাতে গৈছিলে। প্ৰগ্ৰেম কৰিব।
অ গম পাইছো গম পাইছো মই জানো এ গম পাইছিলো ৰবা।
সেনেকে তোমাৰ বিভিন্ন কলেজৰ পৰা তাতে ছাত্ৰ ছাত্ৰীবোৰ আহে। প্ৰগ্ৰেম কৰিব কাৰণে তাৰপিছত গান। নাচ দেখাই আৰু তাতে মানে বহুত মানে টকা দিয়ে মানে জিকিলে ধৰি লোৱা। তাতে মানে যদি প্ৰগ্ৰেম এটা যদি প্ৰগ্ৰেমত জিকা তেতিয়া তোমাৰ এক ডেৰ লাখ টকা মানে তাত। তে পাব পৰা যায় আৰু সেনেকে মানে বহুত। হেৰি কি আছিলে ছাত্ৰ ছাত্ৰীবোৰ আহে। তাৰপিছত বিভিন্ন দেশৰ পৰা তোমাৰ গায়ক আহে। নাচো ৱৈ আহে তাৰ পিছত। তোমাৰ হেৰি গীটাৰ বজোৱা মানুহ মিউজিচিয়ানবোৰ আহে। সেনেকে আহি কিনে মানে এটা মানে বি পোৰা একদম। ভাল মানে পৰিৱেশৰ সৃষ্টি কৰে আৰু তাতে। একবাৰ তোমাক মই নিশ্চয় মাতিম ৰ'বা এইবাৰ এইবাৰ যে হ'ব যে।
অঁ, হয়, হয় ৰবা! মই যামেই ৰবা এবাৰ তুমি মাতিবা একবাৰ মানে যোৱাবাৰতো আহিব নোৱাৰিলেও মানে মই। ভাগ লৈছিল লৈ লৈ লৈ লৈ লৈছিলো।
অঁ, মই গম পাইছো বাৰু সেইটো কথা মানে মই মানে তাত। তে মানে তোমাক মানে ভালকৈ সোমাই দিব পাৰিম আৰু মানে।
এ সেইটোয়ে মানে সেইটোয়ে।
মানে তুমি মানে একো টিকট চিকটো কিনিব নালাগে তাৰ কাৰণে। এতিয়া মই যিহেতু তাতে থাকোৱেই তাতে থাক কাৰণে মই তুমি যিহেতু মোৰ ভাল বন্ধু।
তে।
ভাল বন্ধু হিচাপে মানে তোমাক মানে মই যাতে মানে একদম ভালকৈ তুমি একো চিন্তা নকৰাকৈ সোমাই দিব পাৰিম আৰু।
হ'বতো তুমি নিশ্চয় সোমাবা আৰু ময়ো আহিম ৰবা
হয় হয় সেয়াই আৰু মানে এতিয়া মানে তাতে মানে যোৱা বছৰ মানে ডাঙৰ ডাঙৰ এই বলিউড যে থাকে যে আমাৰ যে
অ, বুজিছো বুজিছো?
সেই বলিউডৰ মানে গায়ক গায়কবোৰ গান গাব কাৰণে আহে? আৰু যোৱাবাৰ কোনোবা হেৰি আহিছিল নেকি তোমাৰ বাচ্ছা আহিছিলে আৰু বচ্ছা নহয় কি আছিল ৰাফতাৰ আহিছিল
অ ৰাফতাৰ আহিছিলে
ৰাফতাৰ আৰু ছান বুলি এজন গায়ক আছে মানে
অ হ বুজিছো বুজিছো
হয় সিহঁত দুজন আহিছিলে বহুত ভাল লাগিলে মোৰ লগৰ কেইজনো গৈছিল কেইজনমান কলেজৰ পৰা তুমিও সিহঁতক চিনি পোৱা নিশ্চয়
অ হ পাও পাও পাও ৰবা
হয় হয় সিহঁতেও গৈছিলে সিহঁতেও বহুত মানে সুখত মানে একদম পুৰা একদম ভাল লগা বুলি কৈছে আৰু একদম
অ
দে তুমি মাতিবা মানুহবোৰে একবাৰ মই নিশ্চয় যাম
হয় হয় হয় মই তোমাক মাতিমেই এইবাৰতো মাতিমেই মানে তোমাৰ যিহেতু স্কুটিও আছে। তুমি মানে আৰামছে অহা যোৱা কৰিব পাৰিবা আৰু গাড়ীও আছে তাৰপিছত তোমাৰ আৰু আৰু এজন যিহেতু লগ আছে কলেজত মোৰো লগ হৈ আহি তাকো লৈ আহিবা আৰু
অ সেইটোৱে সেইটোৱে চবকে মানে লৈ আহিম একেবাৰে আৰু তাৰে থাকা লোৱাটো একো সেই দিগদাৰ নাই না
নাই নাই নাই নাই নাই একো নাই দিগদাৰ চিগদাৰ একো নাই
অ
তুমি টেনশন নলবা ইমান হয় তোমাৰ লগত বাৰু আজি কথা কথা পাতি কিনে ভালে লাগিল
অ হয় হয় তোমাৰ লগতো ভাল লাগিল ৰবা
সেইয়ে ইয়াতে ফোনটো ৰাখিছো ইয়াতে
দিয়া দিয়া ঠিক আছে
ঠিক আছে